হেল্ল
হেল্ল
কি কৰিছা?
এই ফাৰ্মলে আহিছিলোঁ কাম কেইটামান আছিলে।
অ তোমাৰ ফাৰ্মো আছে নেকি?
উম ফাৰ্মো আছে হয়।
কি ফাৰ্ম আছে?
তোমাৰ বইলাৰ ফাৰ্ম আছে, গাহৰি আছে,
অ
তাপা তোমাৰ পুখুৰী আছে লগতে তাৰপা আৰু তোমাৰ মাছ আৰু কি হা
উম
এইকেইটাৰ ফাৰ্ম
অ ব্ৰইলাৰ পুহি আছ নে কি?
ব্ৰইলাৰ এই ফাৰ্মখন মানে বেকা হৈ গ'ল।
কেনেকে?
এই তোমাৰ ধুমুহা বতাহ আহিছিলে।
অহ।
ধুমুহা বতাহ আহোঁতে তাৰমানে হাউলি হাউলি গ'ল এফালে।
উম
এতিয়া মানে ফাৰ্মখন গোটেইখন খুলি পেলাইছোঁ। এতিয়া প্ৰথম কাৰেন্টৰ বস্তু খিনি খুলিবলৈ আৰম্ভ কৰিছো বাচন চাচন বিলাক আছে যে
কাৰেন্টৰ কি কি বস্তু?
তোমাৰ ফেন লাইট এইবিলাক চব খুলিছোঁ ইনভাৰ্টাৰ -
অ ইনভাৰ্টাৰো আছিলে
এইখিনি অ এইখিনি খুলি মেলি পেলাই তোমাৰ পানী পানী পাইপ খিনি খুলিব লাগিব পানী তাৰমানে আহি জেগাই জেগাই পৰে সে তেনেকুৱা আছিলে সেইবিলাক চব খুলিব লাগিব এতিয়া
গাহৰি কিমান ডাঙৰ হৈছে?
গাহৰি ডাঙৰ হৈছে।
উম।
তোমাৰ দহ পোন্ধৰ কেজি মান হৈছেগে আৰু।
অ ডাঙৰ হৈছে তেন্তে।
উম, উম।
পোৱালি হৈছে নে কি নে কেনেকুৱা মানে তোমালোকৰ?
পোৱালি পোৱালি অঁহ।
পোৱালি হৈছে।
অহ। তোমাৰ পাঁচটা হ'ল পোৱালি।
অহ, অহ।
উ'ম।
ফাৰ্মখন ক'ত আছে?
ফাৰ্ম তোমাৰ আমাৰ গৰঙাবাৰী।
অহ বৰঙাবাৰী।
বৰঙাবাৰীত আহি পেলাই বৰঙাবাৰীত ৰাঙী পুখুৰী বুলি কলে মানুহে চিনি পায়। আৰু এখন আছে মোৰ এখন। আৰু এখন মোৰ তেলীয়া চুকত আছে, তেলীয়া চুক বুলি কয়।
অ'। এই তোমাৰ আমাৰো ফাৰ্ম আছিল নহয়। তাৰপিছত আমাৰো ব্ৰইলাৰে।
অ'।
। আমাৰ এই ব্ৰইলাৰখিনি মানে গৰমৰ কাৰণে কিবা স্কিনৰ বেমাৰ হৈছে।
উ'ম।
তুমি জানা নেকি কিবা কি কৰিলে ভাল হয়?
ছালৰ বেমাৰ ন?
অ'হ।
চালটোত তোমাৰ ৰঙা, ৰঙা দাগ বহি গৈছে নেকি বাৰু?
অ'হ তেনেকুৱা।
অ' তোমাৰ এইটো তাৰমানমানে তুমি। নাফি বুলি এটা ঔষধ কিনিবলৈ পায় হয়তোও খুৱাব লাগে।
উ'ম।
তাৰপা তোমাৰ আৰু এটা আছে তোমাৰ হেৰি। এই এইটো যে টেঙামৰা পাত নে কি বুলি যে কয় এইটো দুপৰ টেঙা দুপৰ টেঙা পাট।
দুপৰটেঙা অ'হ।
পাতটো চিনি পোৱা নাইে পাতটো পা যে নিজে নিজে গছ হয়গৈ যে। অ' পাতেগজা, গছো গছজোপা।
অ'।
হেৰি তাৰ পাতটো তুমি ছিঙি আনি পেলাই।
অ'।
অলপ ভালকে চিঙিবা মানে আৰু পোৱালি কিমান আছে তোমালোকৰ?
আমাৰ পোৱালি বাৰশ।
বাৰশ, তেতিয়াহ'লে ভালেমান লাগিব। তুমি সেইখিনি তুমি হয়টো তুমি আহ লাগিব কিমান মান।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
তুমি আনি মেলি সেয়া সিহঁতক।
চোন কি কৰিব লাগিব।
। সিহঁতক তোমাৰ হেৰি কৰিব লাগিব পিচিব লাগিব পাত খিনি।
উ'ম।
পাতখিনি পিচি মেলি
উ'ম।
তাত তোমাৰ পানী মিক্স কৰি কৰি পিছি, পিছি
মানে সিহঁতক হেৰি কি এইটো অ' তাৰ ৰসটো যে উলিয়াম।
অ'।
উলিয়াই সেইটো সিহঁতক পানীৰ নিচিনাকৈ খুৱাব লাগিব নে আকৌ ঔষধৰ নিচিনাকৈ খুৱাব লাগিব।
পানীত তুমি তাৰ, আধা লিটাৰ মান
অ'!
আধা লিটাৰ, এক লিটাৰ। তাৰ মানে, তোমাৰ বেছি দিলেও, একো কথা নাথাকে। এইটো তাৰমানে, হেৰি
অ'! গছৰ বস্তুহে, ঔষধ -সৌষদ দিয়াতো নাথাকে।
অ' তুমি এক লিটাৰমান
উ'ম।
পঞ্চাছ লিটাৰমান পানীত কমাই তাৰমানে কম পানীত আৰু দি দি দি দিবা।
উ'ম। তাৰপিছত?
তাৰপৰা, তোমাৰ তেনেকে তুমি অ'! তেনেকে খাব। তোমাৰ, তেনেকে তুমি তিনদিন, চাৰিদিন মান দিবা? যোৱাদেই দিনত?
তাৰ আৰু কিবা ঔষধ খুৱাব লাগিব নেকি?
আৰু তেনেকে, বেলেগ নালাগে আৰু।
মানে, আমাৰ এল এছজনো নতুন যে, সিও নেজানে ইমান।
অ' অ'!
সেই কাৰণে, মই বোলোঁ--অ'! মাছ ধৰা হৈছে নাই, এতিয়া?
মাছ ধৰা হোৱা নাই। এতিয়া, বাৰিষা দিনটো।
অ'! এনেকুৱা দিনত, নধৰে হ'বলা ন'?
পানী বাঢ়ি যায় যে। সেইকাৰণে, এনেকুৱা দিনত মাছ ধৰাটো বন্ধ কৰি দিয়ে। আৰু এনেকুৱা দিনত, তাৰমানে, মাছৰ কণীৰ পৰা সময় হয় যে। এই, এইটো বাৰিষা দিনত। সেইকাৰণে, সেইকাৰণ, সেই ফালৰ পৰাও নধ, ধৰা নহয়। সেইকাৰণে যেন, ব্ৰহ্মপুত্ৰ- চমৰপুত্ৰত যে, এনেকুৱাদিন মাছ ধৰিবলে যে, বন্ধ কৰাই দিয়ে পুলিচে।
অ'! মই কোৱা শুনিছোঁ! মই নাজানোঁ বাৰু দেই। কিয় ধৰিব নিদিয়ে?
অ'! এইবিলাক কাৰণে, নিদিয়ে।
হেল্ল'?
অ'!
মাতটো অকণ, ভাগি- ভাগি আহিছে তোমাৰ?
অ'! এতিয়া?
অ'! এতিয়া আহিছে।
উম! উম! তোমাৰ, সেইকাৰণে মানে, বন্ধ কৰাই থৈ দিয়া থাকে, এনেকুৱা দিনত। উম!
মই ভাবোঁ মানে, সেই নদীৰ ফালে গ'লে, এনেইতো মাছ ধৰি দেখোঁ।
অ'! তোমাৰ, এনেকুৱা দিনত সেইকাৰণে, নিদিয়ে।
অ'! পোৱালি হয়, কাৰণে।
উম! তাৰমানে যদি, আমি যদি, পোৱালিতে যদি মাছটো ধৰি দিওঁ
অ'!
পোৱালিতে যদি, আমি ধৰি দিওঁ। তেতিয়া তাৰমানে, ডাঙৰ হ'বলেতো সিহঁতে নাপাবই। আমি, পিছত তেনেকে হ'লে, সিহঁতৰ প্ৰজাতিটোও নাইকিয়া হৈ যাব। আমি, অ'! অ'! আমি খাবলৈও নাপাম পিছত। উম, সেইকাৰণে, এনেকা। তাৰপিছত, দিনত বন্ধ কৰাই দিয়ে, মাছটো ধৰা।
হ'লেও যে, মানুহ বিলাকে বুজি নাপায়! আকৌ, ধৰি ধৰি খাই থাকে।
উম! সেইটোৱে দিগদাৰ, বেয়া কথা।
অলপ বুজিব লাগে, কথাবিলাক। পিছৰ এতিয়া খিনিয়ে খাই দিব পিছৰ প্ৰজন্ম খিনি কি খাব।
সেইটোৱেই।
আকৌ তুমিয়ে মই সেইবিলাক বুজাবলে গলে। সেইবিলাক বুজাবলে গলে আকৌ বেছি জনা উভাৰ উষ্টাদি
সেইবিলাক কি?
ক'ব মানে।
উম!
মানুহে একো ক'ব নোৱাৰে আজিকালি। অ'! মানে ভালটো বুজাব গ'লে, বেয়াটোহে বুজি পায়।
অ'!
ভাত পানী।
ভাত, পানী খোৱা নাই ইয়াৰ পৰাা গৈ মেলি কাম খিনি কৰি লো কাম খিনি কৰি মেলি গৈ পেলাইহে মই ভাত পানী খোৱা হ'বগে। ভন্টিয়ে বনাই আছে যে আছে মোৰ ভালেমান কাম আছে।
উ'ম। ফাৰ্ম মানে কি তোমাৰ নে কাৰ ফাৰ্ম খন?
ফাৰ্মখন মোৰ নাছিলে প্ৰথম মোৰ মানে এইখন বৰ্তাই চলাইছিলে। তাৰপা বৰ্তাই মানে নোৱাৰা হল চলাব বৰ্তা ভাগ আছিলে। বৰ্তাই নোৱাৰাত, অ' বৰ্তাই নচলা সেইকাৰণে মোক দি দিলে।
অ', অ' তাকে মই শুনা নাই মানে তুমি আকৌ ফাৰ্ম বনাইছা বুলি।
অ' নাই, নাই মোৰ পুৰণাখন এখন আছেই সেইখন
অ'।
দি দিছে। এইখনো চম্ভালীম সেইকনো চম্ভালী লম মানে মই।
এতিয়া পোৱালি নাই ন।
পোৱালি দুইখন এখনতো লোৱা নাই, গৰম দিন ন গৰম দিনত তাৰমানে তোমাৰ দিগদাৰ হয়।
আমিও তাকে পস্তাই আছোঁ।
উ'ম, এইবিলাক তাৰমানে ছালৰ বেমাৰ কিবা বেমাৰ এইবিলাক বহুত হয় এনেকুৱা দিনত।
অ' মানে তোমাৰ তাতকৈ ঠাণ্ডা দিনকেইটাতে কৰি পেলাই গৰম দিনকেইটা ন। কৰাই ভাল।
তাকে সেই ঠাণ্ডা দিনত কৰি বন্ধ কৰি থৈ দিব লাগে।
অ' এনেই কষ্ট ইমান হয় তাতে আকৌ এইবিলাক বেমাৰ। পোৱালিটো যদি ৰিজালটোৱে ভাল নহয়। মনটোনো ক'ত ভাল লাগিব ইমান কষ্ট জগা ফলটোৱে যদি নুঠে।
সেইটোৱেই।
কম কষ্টৰ বা পানী বাচন দাঙোতে জীয় উৰি যায়।
তাকে।
মোৰতো হাত ক'লা হৈ যায় উল্টাব নাজানো।
অ'। এইবোৰ কষ্ট আছে তো যদি কৰিব নাজানে হাত চাত চেপা খাই গলে আকৌ দুখ পাব এনেই।
উ'ম। দাদাহঁতে জানে মইকৌ টেকনিকটো নাজানো কেনেকে উলটাই মই নিজৰ টেকনিকতে উলটাই-উলটাই আৰু। হাত- চাত ক'লা হৈ আহে ফাওঁ পাওঁতে।
অ'। ।
ধৰি লও চেষ্টা চলাওঁ কিমানখিনি কৰিব পাওঁ।
অ'।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
ভাত, পানী তোমালোকৰ খোৱা হ'ল নে নাই পিছে?
কি কি মাছ আছে?
মাছ তোমাৰ বাহু, মিৰিকা, ৰৌ। তোমাৰ চম চন্দাৰত দিঠ আছে তাৰপৰা তোমাৰ ঘাছ কাপ।
উ'ম।
বিঘেত।
এইবিলাক তোমালোকে মানে কেনেকে বেচ। তা মানে নিজে বেচাংগে নে কাৰোবাক ধৰি পেলাই দি পেলাই বেচা।
তাৰমানে তোমাৰ এনেই আবতৰীয়া বতৰত যেতিয়া বিহু- চিহুত। থাকে তেতিয়া আমি জিৰণাত জীয়াই। জীয়াই পেলাই মাছটো বিক্ৰী কৰো নিজেই।
উ'ম, উ'ম।
যেতিয়া তোমাৰ, তোমাৰ। একো হেৰি নাথাকে, উৎসপ- চোৎসপ নাথাকে বিক্ৰী কৰিব পৰা। তেতিয়া মানে আমি নিজে বিক্ৰী নকৰো।
অ' মানে যদি কোনোবাই বিচাৰে তেন্তেহে লয় নেকি? অ', অ'। বিহুৰ টাইমতহে মানে তোমালোকে নিজে ধৰোৱা।
হু'ম, হু'ম।
তোমালোকক কিমান ডাঙৰ হয় তুমি মানে আজিলৈকে তোমালোকৰ পুখুৰীত কিমান ডাঙৰ মাছকে দেখা দেখিছা মানে, তোমালোকৰ পুখুৰীটো ডাঙৰ ন?
উ'ম, সাত কেজি, আঠ কেজি লৈকে দেখিছো।
উ'ম। খায় নে সেইবিলাক মাছ, নে বেছি দিয়ে, নে এৰি দিয়ে।
বেছি দিও, বেছি। বেছি ডাঙৰ হৈ গলে মানে এটা কথা ধৰা পিছত তাৰমানে যোনবিলাক চাইজ সৰু হৈ থাকে সিহঁতক এৰি দিয়া হয়।
অ'।
যোনখিনি ডাঙৰ মাছ সেইখিনি তোমাক বিক্ৰী কৰি দিয়া হয়।
অ'।
ইমান ডাঙৰ খিনি আকৌ বেছি পুহি পেলাও লাভ নাই নহয়।
সেইটোৱেতো আৰু টো ডাঙৰ নহয় খাইহে থাকিব সিহঁতে।
নহয় ডাঙৰ হোৱাটো হৈ গঠিব কিন্তু মানে কেতিয়াবা এনেকুৱা হয়। মাছটোৰ গাত যদি বেছি তেল হৈ যায় তেতিয়া মাছ মাছটোত তেল ফাটি পেলাই মৰি যায় তেতিয়া এনে এনেই লোকচান হয় ন।
অ সেইটোয়েতটো ইমান ডাঙৰ মাছটো যদি এনেই মৰি যায়। সাত, আঠ কেজি।
উ'ম। সেইকাৰে মানে ডাঙৰ পালে বিক্ৰী কৰি দিয়ে।
তাকে হেৰি কেতো। এ! তোমালোকে মাছ পোহা ন মানে।